হেল্ল'।
অ' মাততো ঠিকেই আছে।
অ' পুৰা স্পষ্ট আহি আছে ইমান ডাঙৰ ডাঙৰকে আহি আছে আৱাজটো।
মই জোৰতে কথা কওঁ ন।
অ' জোৰত কোৱা নেকি।
অ' ক'ত আছা?
সেই মই দিউটি
এতি
সোমাবা মানে কি কবি আৰু আমাৰ এতিয়া অলপ উল্টা পুল্টা হৈ আছে সেইকাৰণে এইকেইটা দিন মানে অলপ কাঢ়া ডিউটি দি আছোঁ
এয়া
উ নহ'লে আগতে টেনচন নাছিল আগতে আমি ৰাতি ন দছটা বজাত আহি পাওঁ মই ডিউটিত। হেৰি টেনশ্যন নহোৱাকৈ একদম গাদ্ডি চাদ্ডি লৈ পেলাই একদম বিন্দাচ চি চিটো লগাই পেলাইতো আপুনি বাৰু ৰাতিপুৱা পাঁচটা বজালৈকে নে অ স
অ
এতিয়া মানে অলপমান ঝামেলা হৈ আছে স্কুলত একেনে হা
অ এই কেমেৰা চেক কৰে কেমেৰা চেক কৰাতে মানে কেইটামান মানুহক টোপনি মৰা দেখা পাইছি
এই সেই সেনেকে টোপনি মাৰি দে পাওঁগে না ত এতিয়া নাইট ডিউটি দিছি
কিবা এটা কাৰণত নাই বেছি বস্তু ধ চাই থাকব লাগে অলপ চলপ
অলপ চলপ মানে কি
কিবা এটা হয় যেনে কি কৰিবি তহঁতে
বাই চাঞ্চ মানে যোনটো জগাত মানে আমাৰ ডিউটিটো সেই জাগাটো চাৰেও চাইডৰ পেৰে চাৰেও ফালৰ পেৰে পুৰা একদম হেৰি দি ঘেৰি আছে তই জানাইচোন গুটেইখিনি এইখিনি ইয়াতে আৰু কোনে কি কৰিব কাৰো দম নাই না ইতে হেৰি কৰিবা সিফালে
মানুহ আৰু না মানুহ নাযায় বাৰু তাতেই কিন্তু ৰাতি যদি হাতী যদি সোমাই যায় গছ চছ ফোন ফোন চোন বেয়া কৰি থৈ আহে
সেইটো আমি কৈ দি এ আমি সেইটো কৈ দিম কি এনেকা এনেককা কি হাতী সোমাইছিল ইমান বজাত বম মাৰলো নেগেল বাছ এনেকা
এই নাচায় সেইটো কেমেৰাত সেইগেলা গটাই নুঠে না বম ক'ত মাৰিছো ক'ত মৰা নাই সেই খেলা খাই গতাই নুঠে
তাপা তহঁত মানুকেইটাকো দেখা পাব লাগব না তহতৰ যে হাতীকেইটা খেদচা
অ সেইটো হয় বাৰু একবাৰ এনেকা তাৰমানে অলপ জেং হৈছিল এখনান সেইকাৰণে এতিয়া তাৰমানে অলপ কাঢ়া পি দি আছো এইকেইটা দিন
উ গম পাওঁ সেই কাণে হয় না সেই কাণে। চব ঠিকে ৰাখোতে অলপ চাই চিতি চলিব লাগে চব ঠিকে ৰাখিলে মানে বেছি ঢিলাই ঢিলি হৈছে আমাৰো এতিয়া এনেুৱা হৈ আছে
অ
আমাৰো যন কিন্তু এতিয়া তে কি হৈছে মানে এ চিকৰিটিটো আগৰ পৰা ফটো নামাৰে চিকৰিটি বাৰু- আমাৰ লগ গোটেই মানে আমাৰ লগ ভাল আৰু-
অহ।
চিকৰিটি আৰু ফোঁট নামাৰে - একদিন কি কৰিলে মাধ- এই- কাম কাম কৰ ৰাস্তাতে মানে বেলেগ মানুহ সোমোৱা ফটো মাৰি দিবে দেয়া আৰম্ভ কৰিলে।
এ এই গেলাইতটো বেয়া, নিজৰ মাজতে যদি মিল নহয়।
সেইটোয়েতো সেইটো কৰাৰ পৰা কি হৈছে- এতিয়া যদি কাম কৰা মানুহ এটা যদি, চি অক যদি ফটো মাৰি পেলাই দেই- দিলি- চিৰিতটো চিকিউৰিটিক কব তহঁতে কি কৰি আছা কাম কৰা মানুহ ফটো মাৰি দিবা লগা হৈছে।
তহঁতে মানে ঘুমে থাকা ৰাউণ্ড নামাৰা।
অহ।
সেনেকে কয়াৰ পাই চিকৰিটিক অলপ চিক কৰি দিলা।
উম।
থিক কৰি দিয়াৰ পিছত কি হ'ল অ চিকৰিটি ঠিকেই ৰাউন মাৰে। কিন্তু চিকিৰিটি আৰু ফটো তুলি নেদে আৰু চিকিউৰিটি চবকেইটাৰ লগত ভালে।
অহ।
চিকিউৰিটি এনেকে ঘুমে থাকিলে কাৰোঁ ফটো তুলি নেদে তাৰ পে- কি হ'ল এ সেই মানে চাপৰ মানুহে ফটো তুলি যাতটো চলিয়ে থাকিল আৰু কোনোবা কাৰোবাৰ লগত - ফটো তুলি দিলে।
এ, মানে কাই কাই কাই কাই ফটো ফটো- মাৰি সেই দেহ সেই কেইটা সেয়া গম পাই নাই?
গম পায় কিন্তু চিঞৰকে গম নাপায়।
অহ।
মানুহ মানে বহুত গীতেই আছে, মানে যাৰে- তাৰে ফটো নামাৰে আমাৰ এই আমাৰ মানে মোৰ বা আমাৰ লগৰ কেইটাৰ- সেইকেইটা ফটো নামাৰে যোন কেইটা অলপ- মানে ওপৰো বস্তুত আছে-
অ অ বুজিছোঁ - চিনিয়ৰ -
এ খেকেই- সেই মানুহকেইটাৰ ঘুমলি ফটো মাৰে, সেই মানুহকেইটাৰ ফটো মাৰি- দিয়ে দিয়াৰ কাৰণে কি কৰিছো এতিয়া, এইছাৰ আমাৰ তিনিকে আছে- মান এইচাৰ মেইন এইচাৰ এটা আছে এটা এটা আৰু এটা আৰু- জুনিয়ৰ এইচাৰ এটা আছে।
উম।
এতিয়া, সেই জুনিয়ৰ এইছাক মানে নাই ডিউটি দিছে তাত-
উম।
এতিয়া এইছাৰক আৰু ফটো মাৰিব দিছে এতিয়া এইছাৰে আৰু ফটো মাৰিবে লাগিব। যিমান যাৰ লগত যি ভাল হক, কাৰণ- এই এইছাৰ আৰু চাকৰিতটো সৰু সুৰা চাকৰি নহয়।
সৰু সুৰা চাকৰি নহয়।
এইটোৱেইটো সাধাৰণ বেলেগে সোমোৱাৰ হৈ গ'লে কিনে সি আৰু নিজে চাকৰিটো খেদাব নে
অ
সি কিন্তু সি কিন্তু নুহুমাওৱে সিও নোসোমাওৱে আৰু বেলেগক বেলেগক আৰু সোমাই থাকবা দিয়ে নেকি কাৰণ দে না কাৰণ কি ধৰিল ফটো মাৰি নেদিলে চাবোৰ মানুহ ফটো মাৰি যোৱাৰ লগে লগে আকৌ তাক কব
তাক কব ঠিক কথা কৈছা
এতিয়া চিকিউৰিটি এতিয়া কথা নাই চিকউৰিটি উলিয়াই দিলেও চিকউৰিটা আজি নাই বেলেগত কাম পাব সি কৰিলো কিন্তু এইচাৰ এটা এনকে দাইৰেক উলিয়াই দিলে নোৰে
এ হেৰি বেয়া হৈ যাব হেৰি ৰেকৰ্ড বেয়া হৈ যাব ওলাই দিয়াৰ লগে লগে
অ এতিয়া এইচ আৰ ভিলি এতিয়া এইচাৰে ফটো মাৰা কৰিলে
উম
এতিয়া মই এই পৰ খি পৰখি ৰাতি ইচ্ছাৰ অহা নাই সেইদিনা যাৱা পৰহি ন পৰখীৰ আগদিনাই ইচ্ছাৰ অহা নাই পৰহি আছিল আহি পেলাই মই ঘুমাই আছো তলত কাৰ্টুন পাৰি ফটো মাৰা নাই সেইদিনে যোগে যোগে দি সি দিবলে গুচি গৈছে তাৰ মোক চাৰিটামান বজাত যগাই দিছে তোৰ আ একবাৰ দিছে দুটামান বজাত যগাই দিছে
অ
দিন হলে গৈছি যাই পেলে আকৌ চাৰে তিনিটাত গ্ৰাউডাৰ পৰা আহিছে আকৌ সোমাই থকা দেখছি মোক
ইয়ে
তাৰপিছত আকৌ লগাই দিছে সেইদিনা একো কৰা নাই তাৰপিছত যাৱা কালি আছে যাৱা কালি আহাৰ পিছত কি কৰছো যাৱা কালি মানে কাৰ্টুন পাৰী ঘুমা নাই আজি এই ড্ৰাম ড্ৰাম কেইটামান লৈছো লৈ পেলাই ড্ৰামৰ ওপৰত বঢ়িয়াকে ঘুমাই আছো।
অহ
ঘুমাই থাকোঁতে তাৰপৰা যোৱা কালি মানে ফটো মাৰছো চবৰে চব জুন সোমাই আছে চবৰে ফটো মাৰছো
অ
চিন চিনিয়ৰ হওক কিবা হওক যোন সোমাই আছে চবৰে ফটো মাৰছো কালি ফটো মাৰি মোৰো মাৰছি অ মাৰি পেলাই মেইন ইচ্ছাত তোক দিছে দি পেলে তাৰ পিছতে ইচ্ছাৰে তোক তোক যদি এতিয়া মাতি নি পেলে পঠিয়া লগত চাৰিতাৰে বোলে মই নোহোমাতো কৈছো কাম নাই বহি থাকিলে গুটনি আহি যায় কাম নহলেও মানে সোমাব নোৱাৰাই আৰু কাম নহলেও লাগ জালি এনেই খোজকাঢ়ি থাকিবি ৰাউন মাৰি থাকিবি কিন্তু মানে ঘুমাবা নোৱাৰা আৰু কাৰণ অ এই যাতে মানে ভালকে কৰিছে হ'ল যেতিয়া কাৰণ মানে বুজাই কৈছি আৰু কেছটো ধৰি লও চব মোৰ মানুহ যদি চিয়ক ফটো দে দিবে আৰু এইটো আমাৰ চাকৰি যাব আৰু তোমালোকে টোপনি মাৰাৰ হয় তোমালোকৰ ভুলৰ কাৰণে আমি আমাৰ চাকৰিটো কিয় হেৰাম মানে হেৰাম আৰু সেনেকুৱা হৈ হয় আৰু
নাই ভালে কৈছ বেয়া কথা কোৱা নাই ভালকে বুজাইছে
অ লাগা হলে মোবাইল অ এনেই ঘূৰি থাক ফুৰি থাক বা লগৰ কেইটা লগত কথা চথা পাতি থাক সেইগিলাক সিলেতো মানা কৰা নাই না কাম নাই সিগিলা কৰি থাক কিন্তু মানে নুঘুমোবি আৰু যেনেকে নহক
উম
এ সনেে কছ আৰু ক দিছ আৰু মই ভাতটো আজি নলোম আৰু সোমাম কিন্তু তিনিটা বজাত সোমাম মানে তিনিটা বজাৰ ভিতৰত আৰু ৰাউড মাৰিব নাহে আৰু
মাৰ ব নাই হাই হাজাৰক তিনটা বজাৰ পিছত আৰু চবৰে এলাহ লাগি যায় না হাজাৰ ইমান ডাঙৰ হ সিয়ে নহওক অ এলাহ লাগি যায়
ৰাতি ৰাতি পিকনিক তিনটা তিনটা চাৰিটা বজাত
ই তিনটা চাৰিটা বজাত মই মই এই কেইটা দিন তিনিটা বজাত টোপনি মাৰিবা যাই আছো না
অ
তিনিটা বজাত যোনটো টোপনি আহে না টোপনিটো তাৰমানে এনেকুৱা টোপনি তাই বিচনাত তই যদি মাটিত কাৰ্টুন পাৰিলৈ যদি তই ঘুমা ঘুমোৱা চকু মোজাৰ লগে লগে তই টোপনি যাব সেনেকা টোপনি আহি যায় থাকবা নোৱাৰা হৈ যায় একদম তইতো অলপ হ'লেও ৰাউড চাউড মাৰিবা পাৰা চব মানুহক পাৱা মইতো এতিয়া মানুহো লগ নাপায়ে এটা মানুহৰে মুখ খান চাই থাকিব লাগে
অ যিমান যিহক তোৰ তোৰ বাৰু আঠ ঘণ্টা ডিউটি তই হেল্ল'
ক
তোৰবাৰু আঠ ঘণ্টা ডিউটি তই কিবাকে অলপ টাইম থাকি অলপ তুপি মাৰি ঘৰতে ঘোমাব পাৰা মই যে মোৰ আকৌ ৰাতিপুৱা আঠতালৈকে থাকিবা লাগে না
অ আঠটা লৈকে থাকিব লাগে ন তহতৰ
আঠটালৈকে হৈ আকৌ আঠটা লৈকে হোৱাই আকৌ ভালো হৈছে এটা
অ
তিনটা বজাত যদি টোপনি মাৰো ডাইৰেক ৰাতিপুৱা আঠটা বজাত উঠিম মই
কি ক তিনটা টোপনি মাৰলিছোন ভালেই টোপনি পুৰা হয়
অ অ মানে ডাইৰেক্ট মৰনিং চিফ্টটো চলি আহি পেলাই জগাই দিয়ে আৰু
উম ছয়টো
চিকৰিতি আৰু ৰাতিপুৱা ৰাউণ্ডাৰত নাহে না
অ তিনিটা তিনটা বজাত ঘুমালি তই ঘুমোৱাৰ পিছত চাইত সাতটা পাঁচটা ছয়টা সাতটা পাঁচ ঘণ্টা টোপনি মাৰব পাৰচোন
অ হয় এতে পাচঁ ঘণ্টা টোপনি মাৰলো ঘৰতে দুপৰীয়া ভাত খাই দুই ঘণ্টা টোপনি মাৰি দিলো হৈ গেল
অ হৈ গেল চোত টোপনি দিনতটো পুৰাই হৈ গেল
সেইয়াই সেয়াই কৰি আছো না যাই বেলে ক'ত নঘোমাও জাই বেলে টোপনি লাগে অলপ কিন্তু টোপনি লাগলিও নঘোমাও ডাইৰেক্ট দুপৰীয়া ভাত খাই দুই ঘন্টা তিন ঘণ্টা ঘোমাও বঢিয়া মানে কি হয় গধূলি টোপনি মাৰলি ৰাতি মানে টোপনি নাহে সেইকাৰণেতো গধূলি গধূলি টোপনি মাৰো কিন্তু যাই পেলে যদি টোপনি মাৰো গধূলি টোপনি নাহে কিন্তু ৰাতি আকৌ বেয়া টোপনি আহে কিন্তু
সেইটো মই গম পাইছোঁ মই যে এতিয়া যাই পেলে যে ঘৰত মই এতে তিনটা বজাত টোপনি মাৰো না টোপনি মাৰ-লে মই ইতে চাৰে চাৰে পাঁচটাত উঠো উঠি ফেলে মই ছয়টা বাজাত ঘৰত যাওঁ ঘৰত যাই ফেলে মই যি টোপনি মাৰো একদম বাৰটান বজাত উঠো হা কায়অ যদি ফুন ফ'ন চ'ন নামৰে বাৰটাত উঠো বাৰটাত উঠি পেলাই মই দিপুৰীয়া ভাত চাত খাই আৰু অলমান টোপনি মাৰবা খোজোঁ হা কিন্তু সেই সেইখিনি সময়ত মোৰ টোপনি নাহে ৰে
অ
সেইখিনি সময়ত মোৰ টোপনি নাহে একদম আজি মই কেইটা বজাত তিনটা বজাৰ পৰে বাগাৰ দিছো হা
এইখিনি আমাৰ টোপনি নাহে মানে তই ডিউটিৰ পৰা আহি পেনে তই টোপনি মাৰবা নালগে মেনকে সেইটোৱেই
এইটো কি কৰিবি আৰু এই ছয়টা বজাত আহি পেলাই মই কি কৰি থাকিম সেনকা টাইপ কথা হৈ যায় না বাগাৰটো দিয়াই যাই কাই ছয়টা বজাতো কাই কোনো মানুহ নুঠে না
ছয়টা বজাত আহিছো তুমি অহাৰ পিছত এটা ছইটা বজাৰ পৰা দছটা বজাৰ লাগি টোপনি মাৰিবি গধূলি ঘুমাবা নাল-গে আৰু ঠিক হে গধূলি ওলাই যাবি কবাত
সেনেকাই আজি মই আজিতো আৰু বৰষুণ দি আছে না আমাৰ ইফালে
অ
বৰষুণ দি থাকাই মই আজি তিনটামান বাজাৰ পাই বাগাৰ দি আছো অলপ যদি টোপনি যায় যদিও যাক তাৰে পিছত টোপনি নেগেলে নেগেল নেগেল টোপনিয়ে নেগেল আঠটা বজালৈকে বাগান দিলো টোপনিয়ে নেগেল মোৰ সেনেকা হৈছে মোৰ আজি
নাই আহি পেলাই বেছিকে টুপনি মাৰি ল'বি আৰু কিতে দুপৰীয়া ঘোমাবা নালগে আৰু এনেও তোৰ আঠ ঘণ্টা ডিউটি হে আৰু অ
সেয়ে কৰিব লাগব মই সেয়ে কৰিব লাগব নহলে মৰ আৰু মৰ এইটো চিফটিং ডিউটি না মেইন কথা সেইটোৱে এতিয়া মই চপচলি মই কা কালি অফ মৰ এতিয়া কালি ছুটি
পলাস বাৰী চিনি পাও নে তই
অ পলাসবাৰী চিনি পাও আমাৰ হেৰি হতৰ ঘৰৰ কাষতে
ৰ' ৰ' একচেকেণ্ড ৰ ফ'ন কৰি আছো ৰ
কেতিয়া